অ', শুনা পাইছা।
অহ
অ কি কৰি আছা?
এনে মুভি চাম বুলি ভাবি আছিলো।
অ', চিনেমা চাই আ চা
অ' চিনেমা অসমীয়া চিনেমা।
কি চাই আছা?
এনে চাম বুলি ভাবি আছিলো কিবা এটা তুমি কি কৰিছা।
এনে অলপমান বহি আছো, শুই উঠিলো মানে অলপ আগত। উ, বাকী অ চিনেমা চাই মানে ভাল পোৱা?
ভাল পাওঁ। চিনেমা চাইন কোনে বেয়া পায়
নাই, নাই চবৰে আৰু চখ নাথাকে নো চিনেমা কি চালা মানে? লাষ্ট চিনেমা।
লাষ্ট চিনেমা।
উম।
এই তোমাৰ নতুনকে যেখন বিওাইছে যে চুপাছুপি
অ' চালা ময়ো চালো সেইদিনা, ভাল লাগিল চাই।
ভাল লাগিল ম
ভাল, লাগে অ তাৰে অভিনয়বোৰ ভাল লাগিল অ', অভিনয় খিনি ভাল লাগিলে চবে ভাল। অ' আৰু সমাজ জগতক বাৰ্তা দিছে আৰু। জে অন্ধবিশ্বাস মানিব নালাগে। অন্ধবিশ্বাসৰ ফলত কি কি হয়, উম।
হয় গাঁৱৰ মানুহ বিলাকৰ অন্ধবিশ্বাসটো বেছিতো।
অ' বেছি আৰু এতিয়াও চলি আছে কিছুমান কিছুমান কিছুমান জেগাত সেইট উম, খে এইটো বেয়া বস্তু সেইকাৰণে এইবোৰ চিনেমা চাব লাগে অলপমান মানুহৰো যাতে মানুহক সজাগ হওক। এইবিলাক চিনেমাই সজাগতা কঢ়িয়াই আনেতো।
তাকে তোমাৰ লগতে, অ' লগতে বহুত জমনিও আছিলে মুভিখন।
অ', অ' মই মই চাউতে মই দেখিছো নহয় বিৰাট আৰু যতীন বৰাও আছিলে লাষ্টত যতীন বৰা ওলাই শেষত।
অ' যতীন বৰা তোমাৰ হেৰি চাগে নতুনকে অ' যতীন বৰাই চাগে আকৌ নতুনকে কিবা এখন ওলাব চাগে। সেইকাৰণে মানে শেষত কলে যে, হেৰি কি কয় এয়া কাহানী শেষ হোৱা নাই বুলি কাহানী আৰম্ভ বুলিহে কলে যে, উম। অৱ, ওলাব চাগে, ভালে লাগিব ছাবলে আৰু যতীন বৰাক ভালেই লাগে।
উম, সৰুৰ পৰা চাই যেতিয়া ডাঙৰ হৈছো যতীন বৰা জুবিন গাৰ্গ।
তাকে, এতিয়া নতুন খাপ ল'ৰা ছোৱালী খিনিও ইমান ধুনীয়াকে উঠিছে ন। কৌচিক ভৰদ্বাজ হক বা তোমাৰ, উম সিহঁতৰো অভিনয় বিৰাট ধুনীয়া।
ভাল লাগিল চাই। মৰ এইটো ভাল লাগিল যে এতিয়া ভাল লাগিল যে সমাজক কিবা এটা দিছে। মানে আ-আ-অসমীয়া চিনেমাবোৰ কিছুমান এনেকুৱা হয় কো মানে অৰ্থ নাথাকে একো মানে বুজি পাইছা ন? উম। ত, কিন্তু এইখনত আছিলে, এইখনত কিবা এটা দিয়ে। অ'। এতিয়া জুবিন গাৰ্গ থকা হলে ভালে পালে হয়। উম, ভাল পালে হয়। জুবিন গাৰ্গৰ এইটোৱে মন আছিল নহয় যে, অসমীয়া চিনেমাটো উন্নতি হওক? সেই লয় কাম কৰি আছিল। এনেই কাম কৰি আছিল ত কি হ'ল শেষত? সেই আৰু সেইকাৰণে বেয়া লাগে কেতিয়াবা বস্তুবোৰ ভাবি।
তাকেইেতো।
ইমান কষ্ট কৰিলে গৈ থয়ে হে ইমান কষ্ট কৰিলে গৈ থয় একো নাপালে এনেকুৱা কথাবোৰ হ'ল।
উম, তাকে। এই জুবিনদাৰ তেনেকে শেষ হব বুলিনো কোনে ভাবিছিলে?
তাকে ইয়াতে ইয়াতে কিবা এটা হ'লেও বোলে অলপমান বিশ্বাস হ'ল হয়। কিন্তু বাহিৰত মোৰ একদমেই বিশ্বাস নহয় যে নিজে ঢুকাইছে বা কিবা। উম।
কাৰণ আমাৰ মানুহখিনিৰ এটা টান থাকে নহ। প্ৰতিবাৰে জুবিন দাৰ কিবা এটা হলে এনেও দেখিছাই কিমান মৰাৰ আগমুহূৰ্তৰ পৰাই জুবিন দা আকৌ উভতি আহে নহ।
গচাই লয় কিমান আ আগতে। এয়া মানুহৰ মাজতে এনেকে মাথা ঘূৰাই ঘূৰাই পৰিছে কিবা হৈছে। কিন্তু বচাই লৈয়ে গৈ থয় মানুহবিলাকে।
যদিও গৰিমা লগত গ'ল হয় তেতিয়াও চাগে বাচিলে হয়।
তাকে তাই যে সেইদিনাখন কি কৰি আছিলে? লগত যোৱা হ'লেও ইমান খিনি নহ'লে হয়।
তাকেই। তায় নাই কোনেনো জানে কিবা হ'ব বুলি তাই ত ঘূৰিয়ে ফুৰে এনেকে। কিবা কিবি গানৰ কামত।
উম তাকেইটো।
গান গান বুলিয়ে গুচি গল মানুহজন।
তাকেইতো। কিন্তু আছে আৰু জুবিন দা মনত আছে নহ চবৰে।
সেইয়াই আৰু এতিয়া মনতে ঢাকি ৰাখিব লাগিব তেনেকে। উপাই নাই।
উম, অন্তৰত জুবিন দা থাকি যাব সদায় বাবে।
উম। কি আৰু অসম আপুনি তুমি কৌশিক ভাৰদ্বাজৰ কথা। কি কৌশিক ৰ কথা ক'লা নহ। হেল্ল' অহ অ, অ, গলা নহ মানে। কি কি চাইছা তাৰ? চিনেমা তাক ভাল তাক ভাল পোৱা নেকি?
তাক খুব ভাল লাগে একদম। বহুত ভাল হেৰি ন সি এটা। বিৰাট ভাল লাগে তাক উম। ভাল অভিনেতা। ভাল লাগে বিৰাট তাৰ যিখিনি তোমাৰ হেৰি আছে কথা বতৰা যেনেকে কয় বা তাৰ যিখিনি আৰু সি দেখুৱাই মানে তেতিয়ালৈকে দেখুৱাইছে চব খিনি আৰু খুবেই বেছি। ভাল লাগে।
উম।
তাৰ কি কি চালো মানে তোমাৰ এই প্ৰথম চোপাৰ চুপা, চুপি খনেই চাইছিলো। মইও চুপা চুপি খনে চাইছিলো। তাৰ তাৰপিছত তোমাৰ হেৰি কি কয়। অহ, চিৰিজ খন যে আছিলে সেইখন চাইছিলো। আৰু লগতে তোমাৰ সি যতীন বৰাৰ অভিনয় কৰিছিলে নহয় সেই সেইখনত কি নাম আছিলে ভাইমণদাক ভাইম দাক।
উম।
উম।
ভাইমণ্ডা চালোঁ মই। আৰু কমল লোচনকো ভাল ভাল লাগে, বিল্লু হৈছিল যে।
অঔ তাক খুব ভাল লাগে দে।
তাৰ প্ৰথম চিৰিয়েল চাইছিলো জানা, আমাৰ অসমীয়া চিৰিয়েল যে আছিলে এখন। কি আছিলে জানো? নামতটো মোৰ মনত নাই, আগতে টিভিত চাইছিলো তাক।
এই তেতিয়া চব মানুহ পাগল আছিল তাৰ কাৰণে।
অ এনেও লৰাটো বৰ ধুনীয়া নহয় ওখ পাখ দেখ
একদম পুৰা লৰাৰ নিচিনা আৰু
উম।
মানে লৰা যে ক'ব পাৰি আৰু চব উ মানে আছে।
গুণটো আছে আৰু।
অ' মানে চব গুণ আছে, টাকে যিটো মানে উম যিটো মানে এটা মানে ল'ৰাৰ এটাত এটো থাকে। উম একদম পুৰা চব আছে আৰু তাৰ হাঁহিটোও ইমান মৰম লগা আৰু সি ধুনীয়া অভিনয়ো কৰে এনেকুৱা নহয় যে দেখাতে অকল ধুনীয়া।
মানে কথাখিনি কোৱাৰ এটা হেৰি আছে তাৰ নিজৰ এটা হেৰি আছে কথা কোৱা এটা বুজিছা ন? তাত ধং এটা আছে, সেই বস্তুটোৱে মানে চায়ে ভাল লাগে কিবা এটা। হ'ম। শুনিছা?
অ শুনি আছো শুনি আছো মই তাকে ভাবিলো বস্তুবোৰ অ' আও উৎপল দাসক ভাল লাগে আগৰ যদি কব যাও একদম।
উৎপল দাস অ' তোমাৰ উৎপল দাস সেই খনন আছে ন ককা আইতা আৰু
অহা ককা নাতিৰ আৰু হাতি। অ' ককা দেউতা নাতি আৰু হাতী, তাতে প্ৰীতি কংকনা আছে। অ' পীতি কংকনা আছে শ্ৰীমন্ত চেকৰ আৰু হেৰি এতিয়া আচলতে পত্নী আৰু এনেকে উৎপল দাস আছ ছে উৎপলক ত মই একদম সৰুৰ পৰাই মানে সি যেনেকুৱা আছিল তেনেকুৱাই হৈ আছে
সি যেনেকে আছিল তেনেকুৱা হৈ একদমেই বদলা নাই মানে মানুহজন পুৰা সৰুতে যেনেকে দেখিছিলো ধেনচাম হেনচাম অ এনেকুৱা লাগিছে সি ডাঙৰে হোৱা নাই নেকি বুঢ়াই হোৱা নাই। তাৰ মানে বয়স পঢ়াই নাই নেকি সেনেকেই আছে মানুহজন যেতিয়া প্ৰথ দেখিছিলো সেনেকেইে দেখিছিলো এতিয়াও সেনেকেই দেখি আছো।
তাকে ই সেনেকেই আছে, যেনেকে আছিলে আগতে।
উম আৰু অভিনয়ো ধুনীয়া।
উম।
চিনেমাৰ গান বিলাকো ধুনীয়া ধুনীয়া হয়।
অ' দেখে কিন্তু আমাৰ বহুত অসমীয়া অভিনেতাৰবোৰ
হয় কিছুমান মানে নাজানো আৰু কামৰ কাৰণে হ'ব পাৰে। বাকি
তাকে আগতেতো দেখা নাই ইমান ধুনীয়া ধুনীয়া আছ নহয় অভিনেতবোৰ ভাল অভিনয় কৰিছিল হ'লেও ইমান ধুনীয়া আছিলে
মোৰ আকাশদ্বীপক ভাল লাগিছিলে আকাশ দিপক চিনি পাইছেগে বা বাকৰ পুতেকখন যে আছিলে যে আঙুৰলতাৰ গিৰিয়েক আকাশদ্বীপ আৰু মই মানে এখন থিয়েটাৰ চাইছিলো তেওঁৰ ইমান ভাল লাগিল তেতিয়াৰ পৰা মই আকাচ দিপক ভাল লাগে সৰুৰ পৰাই কিন্তু এতিয়া কি হব মানুহজন কিবা হৈ গ'লচোন
উ তাকে আজিকালি বহুত হৈ গ'ল মানে এতিয়া তোমাৰ সেনেকে নিজকে ভালকে ৰাখিব পৰা ভিতৰত তোমাৰ এইকেইটাই আছে আৰু কেইটামান তোমাৰ যতীন বৰা তাৰপিছত ৰবি শৰ্মা
উম অ' দাস
উৎপল দাস
অ', আজিকালি নয়ন নেলিমো আহিছে
নয়ন নিলিম নয়ন নিলিমক ভাল লাগে দ নাছিলে মাজতে নোহোৱা হৈ আছিলে নহয়।
দিয়া নহলে আমি পিছত কথা পাতিম
অ' ঠিক আছে ঠিক আছে বাৰু ভাল লাগিল কথা পাতি উ উম উম দিয়া বাৰু অ' ঠিক আছে কৰিম বাৰু